শুনিিছা
হয় শুনি আছো কোৱা
অ', কি কৰি আছিলা?
এয়া মই তোমাৰ এনেই আছিলো ডিউতি।
অ', চাহ তাহ খালা নে?
উম, খালোঁ।
অ নাই ময়ও কালো বাৰু খালী খাই উঠি অকমান বহিছো।
ভালে ভালে তোমাৰ
অ নহয় মোৰ ভালেই বাৰু, খেতি পথাৰত লাগিছে নে কি?
আমাৰ হৈ গ'ল আমাৰ খেতি কৰি হৈ গ'ল তোমালোকৰ
আমাৰ তোমাৰ এই লাগি আছে আজিৰ পৰা গৈছেহে ৰুবলৈ মানে
অ
তাকে বাকী বাকী ভাত পানী বনাই আছ নেকি বাকী ভাত পানী
হয়
বাকী ভাত পানী বনাই আছে নেকি অ নহয় মানে মই তোমাৰ পৰা তোমাৰ লগত বিষয় এটা আলোচনা কৰিবলৈ ফোন কৰিছিলো মানে গম পাইছা বিষয়টো মানে এনে ধৰণৰ
বানা আ এতিয়া খালে কৰা মানে মানে
অ অ তাকে মই বিষয় এটা আলোচনা কৰিবলৈ ফোন কৰিছিলো মানে তোমালৈ
হয় হয় কোৱা কোৱা
শুনিছা
অ শুনি আছো কোৱা
মানে আমাৰ আমাৰ দৈনন্দিন যি
অ
হয় হয় আমাৰ দৈনন্দিন জীৱনত বা আমাৰ ডেইলী লাইফত আচলতে টোপনিৰ গুৰুত্বৰ ওপৰত কেইটামান কথা পাতিবলগীয়া আছিলে তোমাৰ লগত
হয় হয় হয় কোৱা হয়
এতিয়া চোৱা মই মই এটা পৰীক্ষাত পাইছিলোঁ বা মই এটা ৰিচাৰ্জত পাইছিলোঁ যে এটা মানুহক এসপ্তাহলৈকে খাবলৈ নিদিলে বা খাদ্য যদি নিদিয়াকে থাকে তেনেহলে মানুহ এটা জীয়াই থাকিব পাৰিব গম পাইছা কিন্তু যদি এটা মানুহক এসপ্তাহ টোপনি যদি মাৰিবলৈ নিদিয়ে মানে পথত শুবলৈ যদি নিদিয়ে টোপনি ক্ষতি কৰা আশে তেনেহলে কিন্তু সেই মানুহটো জীয়াই থাকিব নোৱাৰে তুমিতো নিজে এটা কথা সেইটো কথা উপলব্ধি কৰিছা যে এ কি হয় টোপনি তোমাৰ আচলতে এ যদি ন মানে দুই তিনিদিন যদি নোখোৱা বা টোপনি খতি হৈ থাকে গোটেই শৰীৰটো এক্চুৱেলি কেনেকুৱা ধৰণৰ এটা ল' এনাৰ্জি ফিল হৈ থে সেইখিনি কথা গম পাইছে গতিকে সেই কথাটোৰ বিষয়ে অলপ আলোচনা কৰিব ভাইম বুলি ভাবিছো কিয় মানে বৰ্তমান সমাজত প্ৰায়ভাগ লোকেই সেই সমস্যাটো ভুগি আছে টোপনিৰ যোনটো সমস্যা সেই সমস্যাটো কাৰণ টো টোপনি অৱস্থাতো এনেকুৱা এটা অচেতন অৱস্থা যোনটো অৱস্থাত আমাৰ শৰীৰটোৱে আচলতে মন্থৰভাৱে কাম কৰে গোটেই কাম খিনি যিমানবোৰ শৰীৰত প্ৰক্ৰিয়া চলি থাকে প্ৰক্ৰিয়া খিনি মন্থৰ ভাৱে হয় আৰু দিনটোৰ যিমানবোৰ অৱসান বা দিনটো যিমানবোৰ শৰীৰত যিমানখিনি আচলতে আমাৰ দেমেজ হৈ সেইবোৰ ৰিপেয়াৰ কৰে আমাৰ বা মগ মগজুতটো নতু নতুনকে ৰিচেট হয় বা নতুনকৈ আহ যোনোৰ নিউৰ কানেকচন থাকে কানেকচনবোৰ খোৱাৰ সময়ত আ ছোৱালী গোটেই গোটেই হৰমন খিনিৰ কথা কৈছো ষ্ট্ৰেছ হৰৰ্মনৰ পৰা ধৰি সেই গোটেই হৰৰ্মনবিলাক কণ্ট্ৰল হয় বডিটো একছোৱেলি ষ্টেবল হয় ৰাতি শোৱা সময়কণত গতিকে খোৱাৰ বস্তু মানে খোৱাটো এনেকুৱা ধৰণৰ যে আমি যদি দুদিন তিনিদিন যদি টোপনি ক্ষতি কৰোঁ আচলতে শৰীৰৰ যথেষ্টখিনি আমি মানে পৰিৱৰ্তন দেখা পোৱা যায় কিছুমান মানুহৰ চকু কলা পৰি যায়। কিছুমান মানুহ ক্ষীণাই যায় হয় নে নহয়? আহ ভাগৰুৱা-ভাগৰুৱা অনুভৱ কৰে একচুৱেলি শক্তিশালী যেন নালাগে দুৰ্বল-দুৰ্বল লাগে। এনেকুৱা কথাখিনি গতিকে কেনো বৰ্তমান সমাজত এতিয়া দেখা পোৱা যায় মানুহৰ আচলতে টোপনি নাহে বা আজিকালি মানুহে টোপনি টোপনি সমস্যাৰ সৈতে যুঁজি থাকে। আহ ডক্টৰৰ ওচৰলৈ টোপনি সেই সমাধান বিচাৰি যায় গম পাইছা নাই? দে সেই কথাটো হৈছে কিয় চোৱা? প্ৰথম কথা টোপনি গোটেই বস্তুটো জড়িত হৈ থাকে আমাৰ শৰীৰৰ লগত। কাৰণ সদায় টোপনিত কেতিয়া মানে ভাগৰুৱা শৰীৰ যেতিয়া আমি শৰীৰক গোটেই এনাৰ্জিবিলাক বা শক্তিবিলাক আমি যেতিয়া খৰচ কৰিম বা শৰীৰটো যেতিয়া আমি যেতিয়া কাম কৰিম শৰীৰটো যেতিয়া মুভ কৰিব বা ই লৰচৰ কৰিব তেতিয়া মানে শৰীৰত আহ কি হব শৰীৰৰ পৰা যোনবিলাক অলাগতিয়াল পদাৰ্থ সেইবিলাক ওলাই যাব। আমি এনাৰ্জিখিনি হেৰি কৰিম ইউজ কৰিম তেতিয়া শৰীৰটোৰ অৱ উসাহ মানে অলপ অৱস হৈ পৰিব বা কষ্ট মানে অলপ ভাগৰুৱা-ভাগৰুৱা লাগিব তেতিয়া শুই দিলে কি হয় টোপনিটো বেছি আহে ন তুমি দিনটো অকল ব বহি অকল বহি-বহি থাকিবা কাম-চাম নকৰাকৈ এনেই শুবা সেইটো-সেইটো টোপনিও বেলেগ। আকৌ বহুত অলপ কাম-চাম কৰি আহিবা শাৰীৰিক ব্যায়ামৰ পৰা ধৰি সেই কামখিনি যদি কৰা। যদিও ঘৰতে এনেই আছা ধৰা শাৰীৰিক ব্যায়াম-চ্যায়াম কৰি শুলা। সেই তাৰ টোপনিটো অলপ বেলেগ ধৰণৰ হয়। হয় নে নহয়? এতিয়া তেনেক্ষেত্ৰত বৰ্তমান সমাজ বৰ্তমান সমাজত মানুহবিলাকৰ কামো খুব কম দেখা পোৱা যায় শাৰীৰিক। কাৰ্যবিলাকো খুব কম দেখা পোৱা যায় বেছিকে ই ইলেক্ট্ৰনিক ডিভাইচবিলাক লগতো বেছিকৈ কানেক্ট বা সংযোগ হৈ থকা দেখা পোৱা যায়। তাৰ ফলস্বৰূপে কি হৈছে মানুহৰ আজিকালি টোপনিটো কৰিছে। আৰু ইয়াৰ ওপৰতো বহুত ফেক্টৰ আছে যোনবিলাক শাৰীৰিক-শাৰীৰিক কিছুমান কাৰণো আছে বা বাহ্যিক কিছুমান কাৰণো আছে ত তুমি কি কবা বৰ্তমান সমাজৰ বা আজিকালি সৰু-সৰু আজিকালি সৰু-সৰু আচলতে ছাত্ৰ-ছাত্ৰী বা সৰু-সৰু ল'ৰা-ছোৱালীসমূহৰে এইবিলাক হৈছে বেমাৰটো আচলতে টোপনিৰ যোনটো প্ৰয়োজনীয়টো। তুমি কি ক'বা এইয়াতে? এতিয়া কিছুমান ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ ক্ষেত্ৰত টোপনিটো যথেষ্ট খতি কৰে বা টোপনিটো ইমান ধ্যান নিদিয়ে। শৰীৰৰ আচলতে তেতিয়া তেনে ক্ষেত্ৰত তুমি কি ক'বা যে টোপনিখিনিৰ বৰ্তমান সমস্যাটোৱে আমাক কেনেধৰণে আমাক ক্ষতিগ্ৰস্ত কৰিব। বা আমি কিহৰ ফলত হৈছে কি-কি কাৰণ কি-কি ক'ব বিচাৰিবা মানে ইয়াৰ বিষয়ে?
এতিয়া বতহৰ এতিয়া যি আমাৰ ডেকা বয়সৰ ল'ৰা-ছোৱালীবোৰ আছে সেইবোৰ এই সমস্যাটো বেছি পৰিমাণে দেখা পোৱা যায়। মই এই ক্ষেত্ৰত কম যাতে এ এইটো বয়স হৈছে এ হাঁহি-ধেমালি খেলা ধূলা কৰা বয়স এই বয়সত নেকি স্বাস্থ্য সুস্থ সবল থাকিব তেতিয়াহে আগলৈ মানে তোমাৰ দেহা আৰু স্বাস্থ্য সঠিকভাৱে সুস্থ হৈ থাকিব আৰু ক্ষেত্ৰত যদি এতিয়া যদি সৰুতে যদি বহুত পেচা ল যদি টোপনি ক্ষতি হৈ যদি নিজৰ উম জীৱনৰ কৰ্মখিনি যদি এতিয়াৰ পৰাই যদি তোমাৰ অ অ'ভাৰ হিচাপত কৰিবলৈ, তেতিয়াহ'লে এইটো হয়তো বহুত বেয়া কথা হ'ব আগলৈ।
হয়-হয়, নিশ্চিতাৱে হয়-হয়। আচলতে সেইখিনি কথা, কিন্তু যোনটো ক'লা যে, মানুহে আমি বা আমাৰ যোনবিলাক আচলতে শিশু আছে বা আমাৰ ছাত্ৰ-ছাত্ৰী আছে। সেই সকলে পঢ়িব লাগিব, বা নিজৰ সেই কামটো বজাই ৰাখিব লাগিব, কিন্তু সেইটো হিচাপে এইটো নহয় যে, গোটেই টোপনিটো নস্যাৎ কৰি গোটেই কামটো কৰিব লাগিব। কাৰণ, আজিকালি দেখা পোৱা যায় মাক দেউতাকে আচলতে সেইকথাটো বুজিব লাগে টোপনিটো কিমান গুৰুত্বপূৰ্ণ। কাৰণ এ এজন মানে শিশুৱে এই মানে সোতৰৰ পৰা মানে যোনটো কৈছো একেবাৰে তিনি এজাৰলৈকে যোনবিলাক শিশু থাকে বা আমিয়ে নৰ্মেলি আমি চ সাত ঘ চাৰে ছঘণ্টাৰ পৰা চাৰে-চাৰে আঠ ঘ আঠ-আঠ ঘণ্টালৈকে শুব লাগে কমেও চাৰে সাত ঘণ্টাটো আমি মিনিমাম শুবতো লাগে। শৰীৰটোৰ কাৰণে ৰাতিৰ কথাটো কৈছো, কিন্তু তেনে ক্ষেত্ৰত যদি আমি ৰাতি বহুত দেৰিলৈকে উজাগৰে থাকি যদি আমি পঢ়া-শুনা কৰো, বা ৰাতিপুৱাও যদি বেছি শুবলৈ নাপাওঁ। সেই কথাখিনিয় আচলতে কি কৰে মানুহক আচলতে শৰীৰটো দুৰ্বল কৰি তোলে। কাৰণ, টোপনি যেতিয়া ভালকে নহয় শৰীৰটো আচলতে নতুন কৈ আছলতে গঠন নহয়, শৰীৰটো নতুন কৈ এনাৰ্জি উৎপন্ন নহয়। হয়, শৰীৰটোৱে আচলতে সময় নাপায় নিজকে প্ৰস্তুত কৰিব কাৰনে। সময় নাপায় আচলতে গ'ম পাইছ নে নাই কথাখিনি? আৰু ইয়াৰ উপৰি বহুতখিনি কাৰণ, আছে সেইটোতুমাৰ মোবাইলৰ বা আজালি ইলেক্ট্ৰনিক ডিভাইচবিলাকৰ কথা বহুতখিনি আহি পৰে। কাৰণ, আজিকালি আহ যিহেতু অত্যাধুনিক বা যথেষ্ট দিনটো বেছিভাগ সময় আমি এই মোবাইলটোৰ লগতে লাগি থাকোঁ তো যাৰ ফলত কি হয়, মোবাইলটোৰ পৰা যিসমূহ আচলতে ব্লু ৰে ওলাই বা মোবাইলৰ স্কিনৰ পৰা যোনবিলাক আচলতে পোহৰ ওলাই চকুত আচলতে যথেষ্ট চকুত আমাক আঘাত কৰে বা চকুত আঘাত কৰাৰ লগে লগে সম্পূৰ্ণৰূপে আমাৰ মগজুত টো মগজুতটো ক্ৰিয়া কৰা দেখা পোৱা যায় হয় নে নহয়? কিন্তু এই সেই ক্ষেত্ৰ ত আমি আচলতে সেই মোবাইলৰ কাৰণটো এটা দেখা পোৱা যায়, কাৰণ ৰাতি ৰাতিলৈকে আজিকালি যথেষ্ট খিনি মানুহে বা যথেষ্ট খিনি আহ সংখ্যক আহ আচলতে ছাত্ৰ-ছাত্ৰীয়ে কি কৰে ৰাতি ৰাতিলৈকে মোবাইল চাই থাকে ৱেব ছিৰিজ চাই থাকে গেম খেল থাকে বা মোবাইলৰ সৈতে পঢ়ি থাকে এইখিনি কথা কৈছো মই অকল বেয়াটোৱো পঢ়ি থাকে যাৰ ফলস্বৰূপে কি হয় যদি মোবাইলটো অত্যাধিক ওচৰত লৈছে তেনেহ'লে তাৰ পৰা যথেষ্ট খিনি ক্ষতি হয়, দূৰত লৈলেও একচুৱেলী আন্ধাৰ যদি অকল অকল এটা মোবাইলটোতে বা এখন ডিচপ্লে যদি ফ'কাচ কৰি থকা যায়। তেতিয়া চকু বা গোটেই চকুত প্ৰব্লেম পৰে মানে গোটেই আচলতে মেমৰীটো প্ৰব্লেম মানে হেৰি হয়, প্ৰেছাৰ পৰে।
হম, হু, হু।
এটা অন্য এটা কাৰণ, আৰু এটা আজিকালি চবতকে বেছি পোৱা যায়। সেইটো হৈ গ'ল মানুহৰ এনজাইটি ডিপ্ৰে্চনৰ পৰা ধৰি ষ্ট্ৰেছ সেইবিলাক কথাটো। এতিয়া মানুহৰ সেইখিনি কি হয় মানুহে বৰ্তমান সময়ত আচলতে সমস্যাবিলাক সমাধান যোনটো ক্ৰিটিকেল থিংকিঙে হওঁক বা প্ৰব্লেম চলভিং যোনটো স্কিল সেই স্কিলটো মানুহৰ আজিকালি খুব কম গ'ম পাইছা নাই?
হয়, হয়, হয়।
আজিকালি কি হয়, মানুহ বিলাকে কম কম কথাতে আচলতে বা সৰু সৰু কথাবিলাকতে সেই কথাবোৰ আচলতে বাস্তৱসনমত ভাৱে আহ কি কৰিব নাজানে সমাধান কৰিব নাজানে। যাৰ ফলতে তেওঁলোকে আহ চিন্তাত পৰে বা ডিপ্ৰেশচনত যায় ষ্ট্ৰেছত যায়, আচলতে ষ্টেচত যোৱা মানে ব্ৰেইনটোক এটা ফৰ্চ খোৱা ব্ৰেইনটোক এটা ফ'ৰ্চ দি থকা প্ৰত্যেকটো সময়তে গম পাইছা নাই যাৰ ফল ফলস্বৰূপে আচলতে আমাৰ মগজে নিজকে ধ্বংস কৰিবলে লয় কথাটো তেনেকুৱা ধৰণৰ গতিকে আমাৰ আহ যোনটো টোপনি কথাটো আছে সেই কথাখিনিৰ লগত যথেষ্টখিনি কথা জড়িত আছে শাৰীৰিক মানসিক দুইটা স্বাস্থ্যৰ কথা জড়িত হৈ আছে এতিয়া এই টোপনিটো টো কি কি কাৰণত আমাৰ আচ আচলতে বেয়া হয় বা কি কাৰণত আজিকালি টোপনি কম হোৱা দেখা পোৱা যায় সেইখিনি দেখিছোঁ কিন্তু ইয়াৰ সমাধান কিবা আছে নে নাই তুমি কি ভাবা যে আমি কি কি এনেকুৱা ধৰণৰ আমাৰ ডেইলি লাইফত বা আমাৰ দৈনন্দিন জী বন এনেকুৱা এনেকুৱা কি কি আচলতে আমাৰ অভ্যাস আছে যিবিলাক অভ্যাস যদি আমি গঢ়ি তোলো আমাৰ টোপনিটো ভাল হ'ব বা আমাৰ টোপনিৰ যোনটো কোৱালিটি আছে বা কানটিটি আছে কানটিটিটো ভাল হ'ব যাৰ ফলস্বৰূপে শৰীৰটো আমাৰ শৰীৰটো আচলতে শক্তিশালী হৈ থাকিব সুস্থ হৈ থাকিব সেইটো কথা কোৱাচোন বাৰু তুমি কি ভাবা
মই আমি সদায় তোমাৰ আহ ৰাতি তোমাৰ যি দহ বছা ন দহ বচ ভাত পানী খোৱাৰ পিছত আহাৰ গ্ৰহণ কৰাৰ পিছত অ এই ফোনটো বেছি টাইম ব্যৱহাৰ কৰিব নালাগে বা তুমি আহাৰ গ্ৰহণ কৰাৰ পাছত অলতে তোমাৰ আহ খোজকাঢ়ি বা কিবা যদি জৰুৰী কাম আছে সেইটো কৰি শুই যাব লাগে তাৰ পিছত তোমাৰ ৰাতিপুৱা তোমাৰ অ বেছি ডেইলেকৈ শুব নালাগে জোখ টাইমত উঠিব লাগে আৰু বেছি কামত প্ৰেছাৰ লৈ নিজকে আহ হানি কৰিব নালাগে এনে ক্ষেত্ৰত কাৰণ বহুত এতিয়া এটা মানুহৰ এটাই জীৱন সেই জীৱনত অ প্ৰত্যেকটো মুহূৰ্ততে উপভোগ কৰিব লাগে হয় নহয় শুব লাগে সপোনো দেখিব লাগে
হয় হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে এই সেইখিনিয়ে কথাখিনি গতিকে আচলতে তুমি যোনখিনি কৈছা যে ৰাতি এটা নিৰ্দিষ্ট সময়ত শুৱোৱা আৰু ৰাতিপুৱা উঠা সেই যোনটো সময়টো সেই সময়টো আচলতে নিৰ্ধাৰিত কৰিব লাগে কাৰণ আমাৰ বডিটো যোনটো যদি এটা ব্যৱস্থাৰ মাজে এটা নিৰ্দি ষ্ট ব্যৱস্থাৰ মাজত যদি নচলা তেনেহলে শুৱাৰ অ সদায় সদায় বেলেগ হলে সদায় উঠা টাইম বেলেগ হৈ গ'লে আমাৰ শৰীৰৰ কাৰ্যখিনিয়ে আচলতে বা শৰীৰৰ আমাৰ যোনবিলাক অংগ আছে বা আমাৰ ভিতৰত থকা যোনবিলাক আচলতে অৰ্গেন আছে সেই অৰ্গেন বিলাকে সঠিকভাৱে কাম কৰিব নোৱাৰিব এতিয়াতো আচলতে আহ যোনবিলাক আচলতে নিউৰো চাৰ্জন আছে বা নিউৰো আহ লিষ্ট আছে সেইবিলাকে কি মানে সেইবিলাকে কয় ৰাতি শুৱাৰ আগত কমেও এঘন্টা দুঘন্টা আগত একো খাব নালাগে শুৱাৰ আগত মিঠা বস্তুতো বিশেষকে খাব নালাগে দ্বি তীয় কথা মোবাইল চাবা নালাগে বা ইলেকট্ৰনিক ডিভাইচ সমূহ বেছিকৈ ইউজ কৰিবা নালাগে শুৱাৰ আগত একেবাৰে যাৰ ফলস্বৰূপে আজিকালি মানুহৰ টোপ টোপনিটো ভেজাল হৈ গৈছে টোপনি ভালকৈ নাহে ৰাতি চত পটাই থাকে মানুহে সপোনতো খুব কম দেখে সপো মানে সপোনতো আচলতে এটা চিলমিলীয়া সপোন দে খে চিলচিলিয়া টোপনি দেখে কিছু এটা গভীৰ সপোন দেখে এতিয়া সেই ওপৰত মই যথেষ্ট খিনি ৰিচাৰ্চ কৰি পাইছো মানুহৰ শুৱাৰ মানে টোপনিও বহুত কেইটা মানে স্তৰ থাকে বা ষ্টেপ থাকে ফাৰ্ষ ষ্টেপ ছেকেড ষ্টেপ এইবিলাক থাকে এতিয়া সেই আমি আচলতে একেবাৰে গভীৰ গভীৰ টোপনিলে যাবই নোৱাৰো গভীৰ টোপনিত আচলতে শৰীৰটো আটাইতকৈ মূল যোনটো সেইটো হৈ গ'ল আচলতে মূ্ এই গভীৰ টোপনি, আচলতে মানুহৰ আজিকালি টোপ পুনি যোৱা দেখা পালেও কিন্তু গভীৰ টোপনি যোনটো আগৰ দৰে দেখা পোৱা যায় ভাত ঘুমটি সেইটোনিটো কিন্তু আজিকালি খুবটেকম দেখা পোৱা যায় গম পাইছেনে নাই, যাৰ ফলত মানুহে শুৱে শুৱে যদিও ৰাতিপুৱা শুই উঠোতে কি হয় মানুহৰ ইমানখিনি আ, মানুহক ইমানখিনি শক্তিশালী হিচাপে বা ইমান এনাৰ্জেটিক ফিল কৰা নাথাকে আৰু দ্বিতীয় কথাটো হৈ গ'ল শুই উঠাৰ পিছতে মানুহে আৰু এটা কাম কৰে আজিকালি, শুই উঠাৰ পিছত তে হাততে বিচনাতে মোবাইলটো লৈ কি কৰিব মোবাইলটো চাবলৈ আৰম্ভ কৰিব, ৰিল চাবলৈ আৰম্ভ কৰিব। যোগাসন নকৰে বা শা-শাৰীৰিক যিসমূহ কাম আছে সেইখিনি নকৰে। ত' সেইটোৱে এটা অন্যতম কাৰণ যে দিনটো দিনটো আমাক আচলতে ইমানখিনি শৰীৰটো অৱস হৈ থাকে তাৰো এটা অন্যতম কাৰণ। তিকে ভাল লাগিলে আজি এই টোপনি গুৰুত্বৰ ওপৰত কথাখিনি পাত